হেল্ল' এ এনেই আছো তুমি কি কৰি আছা?
হয়, এইবাৰ ভাত খালো ৰবা এতিয়া।
হয় নেকি, কিহৰ লগত?
হয়, অ' দালি ভাত আৰু পনীৰ আলু চব্জি বনাইছিলে।
হয় নেকি, আৰু কি বনালা? অ' মই ভাততো খোৱা নাই বাৰু এতিয়ালৈকে অলপ পিছত খাম।
হয়, মই খালো ৰ'বা এতিয় এই মাত্ৰ খাই কেনে বাহিৰ ওলাইছো অলপ।
হয় নেকি? অ' ময়ো খাম বাৰু অলপ পিছতকে পিছিয়াকে অলপ দেৰিকে খাম খোৱাটো।
হয়, হয়।
উম।
এনে কি কৰি আছা তুমি?
এনে বহি আছোঁ। ফ্ৰেণ্ড অ' অলপ ফ্ৰেণ্ডৰ ঘৰত আহিছিলোঁ, তাতে বহি আছোঁ।
অ' লগৰ ঘৰত আহিছিলা?
উম।
অ' ভাত-চাত খালা নে নাই? চাহ-তাহ খালা নে নাই?
চাহ-তাহ খালো। মৰ্ণিং ব্ৰেকফাষ্ট কৰিলো তোমাৰ। ৰুটি খালো, তাৰপিছত তোমাৰ গাখীৰৰ লগত ৰুটি খালো।
হয়, এই মোৰ গাখীৰ টো ভালে নাপাওঁ, সৰুতে যি খালো ন', এতিয়া আৰু ডাঙৰ হৈছে বুলি মই গাখীৰ ভালে নোপোৱা হৈছোঁ মানে। গাখীৰ চাহও ভাল নাপাওঁ, গাখীৰো মই ভাল নাপাওঁ, অ' গাখীৰটো সৰ্জি থাকে ন'। সৰ্জি ওলাই অ', সেইটোৱে ভাল লাগে আৰু। এনে, এনে একো ভাল নাপাওঁ গাখীৰটো বেয়া পাওঁ মই। হয়, কি কোৱাচোন।
ৰাতিপুৱা মই গাখীৰ বহাই কে ওলাইছিলোঁ।
কি ক'লা?
ৰাতিপুৱা মানে গাখীৰ গেছত বহাই কিনে ওলাইছিলোঁ ঘৰৰ পৰা।
অ', এতিয়ালৈকে বন্ধেই কৰা নাই তুমি।
দেউত ঘৰত আছে বন্ধ কৰিলে নেকি মনতে নাই।
অ', কৰিছেও পাই, দেউতা ঘৰত আছে যদি। ন'।
উম।
পিছে আজি বতৰটো কেনে। হা?
অ' হেল্ল'।
বতৰটো কেনে আজি?
বতৰটো উম, বতৰটো ইমান ভাল নহয়।
হয় বৰষুণ, বৰষুণ দৰে আছে ন'।
কি হৈ আছে অ'।
হয়, হয়, আমাৰ, আমাৰ দিগেও এনেকায়ে হৈ আছে বৰষুণ দি। আকাশ পুৰা ক'লা হৈ গৈছে, কালি যি আমাৰ বজাৰ আছিলে ন'। অ', শনি বজাৰ বুলি সেই কেনে, মই আমি বজাৰ কৰিবলৈ গৈছিলোঁ, মইটো আগতে পাঁচটাত ওলালো বজাৰ কৰিব, সেইটো সময়ত মানে বৰষু দিয়া নাছিল, তাৰপিছত মই বাাক ক'লো ব'লা, বজাৰলৈ যাওঁ, বাইয়ে ক'লে যি ৰবা অলপ দেৰি পাছত যাম বুলি কৈ কেনে মানে বেছি সোনকালে গ'লেও ভাল নালাগে ন', অলপ বজাৰ সময়ত ৰা গধূ-গধূলি হ'লে অলপ ভাল লাগে। তেনেকুৱা আমি ৰখি গ'লো, নগলো। আহ নোযোৱা আগতে ছয়তা মান বৰষুণে দিলা, তাৰ পিছত যাব লগা হ'লে আৰু বৰষুণতে আমি বজাৰ-চজাৰ কৰিলোঁ মানে যি টি মানে, একে মানে মোনাতে উঠাই ল'লো তাৰ পিছত কল খিনি আছিল, কলো সোমাই দিলোঁ। তাৰ পাছত কল গোটেই ঠেচি কেনে মানে গোটেই বেয়া হৈ গৈছে, তাৰ পিছত মায়ে গালি দিছে। অ', যিয়ে ব ছিল ন', মানে কি কৰিম আৰু বহুত ডাঙৰ, ডাঙৰ মোনাতটো ল'ব নোৱাৰি বেলেগ, বেলেগ। ল'বানো যেনেকে বজাৰ নাথাকিলে, মানে বৰষুণটো এনেকা হয় ন', এক চাইডে লৈ, লৈ যোৱা যায়। তাই লয়, মই লৈ এনেকে লওঁ ন', এতিয়াটো মানে বৰষুণ দিয়া কাৰণে এটা মোনাতে গোটেই সোমাই দিছোঁ, ত' সোমোৱাৰ কাৰণে এটাই লৈছিলোঁ আৰু চ দুখনো লৈ যাব নোৱাৰি মানে, এক্সট্ৰা এক্সট্ৰাকেও ল'ব নোৱাৰি, যিহেতু বজাৰ ন'। তাৰ চকুত লাগি যায়, তাৰ চকুত লাগি যায় এনেকুৱাকে মানে বহুত মানে দিগদাৰ হৈ যায় আৰু, তেনেকুৱা বৰ লা বহুত ভাল নালাগে বৰষুণ দিয়া সময় একা বজাৰ কৰাতো ন?
হয় ভাল নালাগে ঠিকেই ক'লা তুমি।
তাৰ পাছত আমি বজাৰ চজাৰ কৰিলো, কৰ কৰি অহাৰ পাছতো বৰষুণ দিলা দি আছে দি আছে বেছি দি আছে মানে বেছিকে দিয়া নাই অকমান অকমানে মানে কি বহুত বেছি হৈ যায় আৰু বজাৰৰ সময় এনেক বৰষুণ দিয়া আমাৰ বেপাৰী বিলাকৰো লোকচান হৈ যায় ন বহুত মানে ভাল নহয় এনেকুৱাকে। যোনটো বস্তু মানে চল্লিশ টকাকে বিক্ৰী কৰি সেকে দহ টকাৰো দি দিব পাৰে। কিন্তু মানুহৰ কিনা মানুহৰ লাভ হয় কিন্তু সিহঁতৰো বহুত লোকচান হয় ন। যিহেতু বৰষুণৰ কাৰণে আৰু ইমান দূৰৰ পৰা আহে সিহঁতে।
হয়, ঠিকেই ক'লা তুমি।
বতৰতো এতিয়া বাৰিষা দিনে হৈছে ন, এতিয়া বৰষুণতো দিবহে।
অ' ঠিকে ক'লা এনেকুৱাতো হয় বাৰু।
হয়।
এতিয়াও বৰষুণ দিব চাগে।
হয়, তোমাৰ পিনে দিছিল নে নাই কালি?
নাই দিয়া এতিয়ালৈকে।
ন কালি দিছে নে যোৱা কালি?
ৰাতি কিনকে কিন কিনিয়া বৰষুণ দিছিলে।
হয় দিছিলে।
অ'।
হয় এইফালে বহুত বৰষুণ দিছিলে কালি, এতিয়াও মানে বতৰটো তেনেকে কৰিছে। মোৰ লগ ৰ আহিম বুলি কৈছে, কিন্তু ক'ব নোৱাৰো আৰু সিহঁতে আহিব পাৰিব নে নোৱাৰে। যি বৰষুণ দিছে ন?
অ' হয়।
হয়, চ' কোৱা খবৰ পাতি কেনে তোমাৰ?
খবৰ পাতি ভাল, একেবাৰে ভাল ক'ব গ'লে এ কি ক'ম আৰু ভালে আছে বাৰু, আহ বৰষুণতটো দিওঁ দিওঁকে আছে অলপ ফুৰিবলৈ যাম বুলি ভাবিছিলোঁ
এইটো সময় ফুৰিব যাব নোৱাৰা। যিহে বৰষুণ মানে বতৰৰ গেৰেণ্টিয়ে নাই কেতিয়া বৰষুণ দিব। ঠিকে নাই, ৰাতি ৰাতিপুৱা ঠিকেই কৈছে বৰষুণতো মানে বৰষুণ চৰষুণতো দিয়াই নাছিল। মই তোমাৰ কাপোৰ চাপোৰ মখা ধুলো, ধোৱা পাছত এতিয়া আকৌ এনেকা কৰিলা আৰু কিবা হ'ল।
সেইতোটো হয় বাৰু কি ক'বা মানে অ' তাৰপিছত আৰু তোমাৰ খবৰ পাতি ভালনে।
হয়, ভালে ৰ'বা খব পাতি।
অ' আজি অলপ মাছ মাৰিবলৈ যাবলৈ মন আছে।
হয়, আজি কালি চবতে নদী চদী পুখুৰীবোৰত পানী হৈছে ন? যাব পাৰা ক'ৰবাত যোৱা যদি।
মাছ মাৰিবলৈ মন মন আছে মোৰ।
হয় ভাল লাগে ন? আমি আমিও আগতে গাঁৱত ধাৰা সোমাই এনেকাই মাছ চাছ মাৰিছিলো আৰু। মাছ মাৰিবলৈ গৈছিলো তেনেকুৱাকে।
উম, মাছ মাৰিবলৈ মন গৈছে অলপ।
হয় যোৱা আগে মাছ ল আনা পানী হৈছে ন আমাৰ কুৱা খিনিতো বহুত পানী হৈছে মানে পানী পুৰা বাঢ়ি বাঢ়ি গৈছে। এনাই মানে ভালো লাগে এনে কুঁৱা চুঁৱা পুৰা ভৰ্তি হৈ যালে পানী দি, আৰু তুলিও ভাল লাগে অলপ।
উম, তুলিও ভাল লাগে।
উম। এতিয়া নদী চদীতে পুৰা পানী হৈছে যোৱাগে মাছ মাৰগে তুমি।
উম ভাবিছো অলপ পিছত মাছ মাৰিবলৈ যাম বুলি।
হয় তুমি কোনফালে যাবা মানে ক'ত তাত নদী আছে নে তোমাৰ ফালে।
অ ঝৰ্ণা আছে আমাৰ পানে ডাঙৰকে ঝৰ্ণা আছে তাতে মাছ মাৰিব যাম।
ঝৰ্ণাত মাছ মাৰিব যাবা।
উম, চিপছ্ লৈকে মাৰিম। চিপছ্ লৈকে মাৰিম মাছ।
কি, কি লৈ মাৰিবা?
চিপছ্।
চিপছ্।
উম চিপছ্ দি মাৰিম উম চিপছ্ খায়টো মাছে।
অ হা কি ক'লা।
চিপছ্ খাই মাছে বুলি ক'লো।
অ তোমাৰ ফালে চিপছ্ খাই নেকি মাছবোৰ এনেতো চিপছ নাখ খায় শুনা পাইছোঁ এই কিবা এই থাকে নহয় এই যুগ নে কিবা কয় নহয় অ। কেঁচু, কেঁচু, কেঁচু অ সেইটো কেঁচু দি মানে বেছিকে উঠে। মানে কেঁচু দি কেনে চিপছ্ও খায় অ।
এনেকুৱা চিপছ্ নহয় কুৰকুৰে নিছিনা পাই নহয় প্লেন চিপছ্ সেনেকুৱা চিপছ্ দিব লাগে।
হয় মাৰি চোৱা কিমানকে হয়।
মাৰো আমিম।
মাৰা নেকি কিমানকে পোৱা?
উম নহলেও মই। উম কেতিয়াবা এটা একবাৰতো মই পাঁচ কেজিৰ পাইছোঁ।
বাহ পাঁচ কেজি পালা।
উম।
অ ভালে লাগে নহ আমিও যেতিয়া আমি গাঁৱত যে থাকি আছিলোঁ নহ ত' সেইটো সময়ত মানে। পানী মানে এতিয়া সময়তো আমাৰ চব চবত নদী পুখুৰী চবতে পানী আহি যায় নহ আমি কি। উৰ্ণাটো লৈ কেনে উৰ্ণা দি মানে এনেকে মাছটো মাৰিছিলো দু-দুইফালে দুইজন থাকি কেনে। মাছো ইমান মাছ পালোঁ নহ মানে ইমান ধুনীয়া ধুনীয়া মাছ উঠ ঠে কি ধুনীয়া লাগিছিলে মাছ অ মানে গাঁৱত গ'লে। ভাল লাগে আৰু যেনে মাছবোৰ মাৰিব পাৰে আৰু শামুকো থাক কিন্তু এটা ডাঙৰ শামুক এইবোৰো ওলাই নহ পানীৰ সময়ত আৰু কেঁকৰা।
উম।
এইবোৰ চব ওলাই ভাল লাগে বাৰিষা চিজনত। গাঁৱত থাকি কেনে বেছি ভাল হয় কেকেৰা খাওঁ বৰ ভাল লাগে উম।
অ।
শামুকো খাওঁ।
উম, বেছি ।
বেছিতো মই। কেঁকৰা বেছি ভাল পাওঁ। সেই কেঁকৰা মানে পুৰা চৰ্চৰি টাইপ বনা-বনাব লাগে। তেনেকুৱা মানে চৰ্চৰিও ভাল লাগে, তাক ভাজিও ভাল লাগে, চাটনিও ভাল লাগে। কে-কেঁকৰাটো বহুত টেষ্টি লাগে। চাটনি হ'লে কি মানে পুৰা বটিবা মিহিকে বটিলে তেতিয়া ভাল হ'ব। আৰু আমি যেতিয়া এনেই বনাওঁ যদি নহ কেঁকৰাৰ চব্জি। চব্জিও বহুত টেষ্টি লাগে।
হয়।
ভাজি খাই ভাল লাগে, কুৰুম, কুৰুম লাগে ভাল লাগে। আৰ শামুকটো তেনেকুৱা। কিমান ইমান ভাল নালাগে। শামুক হ'লে মানে বেছি জাবৰ জাবৰ হেন লাগে মানে। খোৱাতোতো খোৱা মানে এনেকা লাগে মানে বহুত মানুহ চাব নহ ইমান খালা নেকি তুমি? এনেকুৱা ভাবে নহ। মানে অকমান, অকমান থাকেই নহ তাতে। বহুত সৰু সৰুয়ে থাকে। আমি যেতিয়া বাচি, বাচি, বাচি, বাচি খাই থাকোঁ। তে মানে বহুত গিত তে হৈ জাব'ৰমাখা ন এই মানুহবোৰ ভাবে আৰু ইমান বেছি, হয়, কি ক'লা?
জাব্রা বেছি।
হয়, হয় জাবৰ বেছিকে ওলায় সেইটো কাৰণে ভাল নালাগে। খাইছিলোঁ মই এবাৰ, মানে আমি মই যে টিউচন কৰি থাকিছিলো ন। ত' হাইস্কুল পঢ়ি থাকোতে আনিছিলো মই কিনি কিনে বেলতলা পৰা। ত' আনহাতে একদিন থলো ত' নেক্সট দিন বনালো অ', মাত মাহৰ দালি দি বনাওঁ।
একদিন একদিন থ'লা এই বেয়া হৈ যায় একদিন থ'বা নালগে, দুই-তিন ঘণ্টা থ'বা লাগে।
হয়, নহয় মানে কি হ'ল আৰু মইতো সন্ধিয়া আহিছো না আহাতে, তাৰপিছত ৰাতিটো থৈ দিয়া গৈছে পানীত। তে পানীত থৈ কিনে মানে ৰাতিপুৱা সময়ত আকৌ বনালো। মইয়ে বনাইছিলোঁ মানে মাটিমাহৰ দালি দি। বহুত টেষ্টি লাগিছিলে হয়, মানে মই মানে বনাব নাজানোঁ হা কিন্তু এবাৰ এটা আন্টি খু-খুৱাইছিল মানে মোক বনাই কেনি, ইমান টেষ্টি হৈছিল ন। ত' মানে সেইটো টেষ্টটো মানে মোৰ মুখত থাকি, মই নিজে মানে আইডিয়াটো লগাইছো যে এনকে এনকুৱাকে বনাইছি। তে তেনকুৱাকে মই বনালো বহুত ভাল পাইছে মানে, মাহঁতে বৰ ভাল পাইছে খাই।
অ'। বনোৱা মানে।
হয়, তুমি বনোৱা কি নবনোৱা?
মই নাই বনোৱা। নাই তেনেকুৱা বনোৱা নাই বনোৱা, কেতিয়াবা বনালে ক'ম দিয়া তোমাক।
হয়, খুৱাবাচোন বনাই নহয় আৰু মই মানে
তোমাৰ লগত কথা পাতি ভাল লাগিল দিয়া।
হয়, হয়, ঠিক আছে দিয়া হয়, থেংক ইউ।